হয় আপুনি মোৰ লগত অলপ সময় দিব পাৰিবনে? অ এটা আলোচনা কৰিব বিচাৰিছিলো। হয় নিশ্চয় মই আপোনালোকৰ এ লগত আজি নাৰী সম্পৰ্কে অলপ আলোচনা কৰিব বিচাৰো।
হয় হয়।
যিহেতু যিহেতু আ এ আপুনিও এজনী ছোৱালী গতিকে নাৰী সম্পৰ্কে আপোনাৰ- এ ধাৰণাটো কৈ দিব, নাৰীৰো অধিকতে হওক বা নাৰী সম্পৰ্কে?
হয় হয় নিশ্চয় অ নাৰীৰ বিষয়ে- বিষয়ে ক'বলৈ গ'লে মই প্ৰথমতে ক'ব বিচাৰো সমাজত নাৰী সমাজত নাৰীৰ- হৈছে এক অপৰিয় আহাৰ্য অংগ আমি- জন্ম হোৱাৰ পৰাই আহ নাৰীয়ে ঘৰ পৰিয়াল সমাজৰ সকলোবোৰ ভমিকা পালন কৰি আহিছে আৰু খৰ সমান্তৰাল ভাৱে নাৰীয়ে সকলো ধৰণৰ কাম কৰি আহিছে আৰু বৰ্তমান সময়ত পুৰুষৰ সমানে নাৰীক প্ৰাধান্য দিয়া হয় বুলি মই ভাবো
হয় নিশ্চয় নিশ্চয় আপুনি বৰ গুৰুত্বপূৰ্ণ কথাই কলে মই ভাবো আজি আজিকালি এ যিহেতু আগতে যেনেকৈ নাৰীক অলপ এ সেয় দৃষ্টিৰে চোৱা হৈছিল বৰ্তমান সময়ত নাৰীসকল বহুত বেছি আগবাঢ়ি গৈছে নাৰীয়ে পুৰুষৰ সমানে কাম কাজ কৰিব পৰা হৈছে এ টাই আৰু নাৰীৰ সকলোতো অগ্ৰাধিকাৰাধিকা দিয়া হৈছে
হয়
আজিকালি কাম কাজতে হওক চাকৰি বাকৰিতে নাৰী সকল ওলাই আহিছে শিক্ষা তোলাই আহিছে আৰু খেল ধেমালিতো নাৰী সকলে বহুত বেছি আগবাঢ়ি গৈছে
হয় হয় আগৰ দিনৰ নিচিনা নিচিনা নাৰী এতিয়া ইমান দুৰ্বল হৈ থকা নাই
হয় নিশ্চয় আৰু নাৰীসকল বহুত বেছি শক্তিশালী হৈছে আৰু এ মই ভাবো নাৰীসকলক শিক্ষা দিয়াৰ আটাইতকৈ এ বহুত বেছি প্ৰয়োজন হৈ পৰিছে
হয়
আৰু হৈছেও বহুত খিনি আগবাঢ়ি গৈছে আৰু ভৱিষ্যতেও যাতে নাৰীক অলপ গুৰুত্ব চৰকাৰে শিক্ষ দান কৰে বা বেলেগ বেলেগ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ দিয়ে বা সুৰক্ষা দিয়ে তেতিয়াাহলে এ আমাৰ দেশখন বহুত বেছি আগবাঢ়ি যাব হব বুলি মই ভাবো আপুনি নাৰী শিক্ষাৰ ওপৰত কিবা কব নেকি
হয় হয় মই ক'ব বিচাৰোঁ যে আগৰ দিনৰ নাড়ীবোৰ চাৰি চাৰিবেৰৰ মাজতে আৱদ্ধ তৈ আছিল তেওঁলোকে
হয়
বাহিৰৰ বাহিৰৰ কথাবোৰ ভালদৰে জনা নাছিল আৰু কিন্তু এতিয়াৰ নাৰীবোৰে অ ৰাজনীতিক ভাৱে হওক বা সামাজিকভাৱেও জ্ঞান বিদ্যা চিকিৎসা খেলা ধূলা এই সকলোবোৰত অধিক পাৰদৰ্শিতা আগবঢ়াইছে
হয় নিশ্চয় নিশ্চয় আপুনি গুৰুত্বপূৰ্ণ কথা কলে আহ নাৰী বহুত খিনি আগবাঢ়ি গৈছে আৰু আৰু নাৰীসকলেতো আপুনি কলে চাৰি বেৰৰ মাজত আগতে আৱদ্ধ হৈছিল ধৰক আমাৰ যিটো আগৰ প্ৰজন্ম আমাৰ মাহঁতেই হওক আইতাহতেই হওক তেওঁলোক ইমান বেছি স্মাৰ্ট নাছিল কিন্তু বৰ্তমান সময়ত আমাৰ সম সময়ত যিবোৰ ছোৱালী আছে বা তিৰোতা আছে তেওঁলোক তেতিয়া আমাৰ মাহঁতত বহুত বেছি স্মাৰ্ট হৈ গৈছে আৰু ইয়াৰ বাবে আমাৰ বৰ্তমান নাৰী শিক্ষা যিহেতু বহুল ভাবে আগবাঢ়ি গৈছে তাৰ ফলত এ তেওঁলোকে বহুত খিনি কাম আগবাঢ়ি গৈছে
বা হয় ধৰক এ ৰাতিও ওলাব পৰা হৈছে আজিকালিতো জানেই নাৰীসকলে চহৰতে হওঁক এ চহৰত বাৰু বেছি এ তেওঁলোকক গুৰুত্ব প্ৰদান কৰে মানে গাঁও অঞ্চলত এতিয়াও অলপমান দৃষ্টিৰে চোৱা হয় নাৰী এই ভবা যায় মানে ছোৱালী মানুহে এইটো কাম কৰিব নোৱাৰিব নেকি তেনেকুৱাকৈ অলপ ভবা যায় কিন্তু সেইটো নহয় আৰু মই ভাবো নাৰী শিক্ষাৰ ওপৰত আমাৰ গুৰুত্ব দিয়া উচিত
হয় হয় আৰু মই ভাবো যে এজন নাৰীক শিক্ষিত কৰা মানে এখন ঘৰৰ পৰিয়ালক শিক্ষিত কৰা বুলি মই ভাবো
হয় নিশ্চয় নিশ্চয় আপুনি বৰ দৰকাৰী কথা কলে এ এজন পুৰুষে যদি শিক্ষা লাভ কৰে তেতিয়া অকল পুৰুষজনে শিক্ষা লাভ কৰে কিন্তু নাৰীজনে শিক্ষা লাভ কৰিলে গোটেই পৰিয়ালটোৱে
পৰিয়ালখনৰ শিক্ষিত হোৱা বুলি মই ভাবোঁ
হয় আৰু নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাতো বহুত বেছিয়ে আছে আৰু যিহেতু আগতে নাৰী পুৰুষৰ মাজত বৈষম্য বহুত আছিল তে নাৰী শিক্ষাৰ দিলে বৈষম্য বোৰ আঁতৰি যাব আৰু নাৰী সক সকল সামাজিকেই হওঁক, ৰাজনীতিকেই হওঁক সকলো ক্ষেত্ৰতে আগতে পুৰুষ প্ৰধান আছিল বৰ্তমানোও অলপ পুৰুষ প্ৰধান হৈয়ে আছে কিন্তু এতিয়া নাৰী স সকলো বহুত বেছি আগবাঢ়ি যাব বুলি মই ভাবো
হয়
আৰু বহুত খিনি বস্তু ভালো হৈছে হয়
হয় হয়
অ মই ভাবোঁ যে নাৰী অবিহনে সমাজ এখন আমি কল্পনাও কৰিব নোৱাৰোঁ কাৰণ অহ নাৰীক পুৰুষৰ সমানে অধিকাৰ প্ৰদান কৰি তেওঁলোকৰ অহ উ
হয় তেওঁলোকক আগবাঢ়ি যাব লাগে হয় নিশ্চয়
হয় হয়
আৰু ধৰক এ বৰ্তমান সময়ত বাৰু বেছি নাই তথাপিও নাই বুলিও গোটেই নাই বুলিও ক'ব নোৱাৰে ধৰক এ আগৰ দিনত কু-সংস্কাৰৰ ফলতেই হওঁক, অন্ধবিশ্বাস হওঁক বা ধৰ্মীয় বোৰ আমি বা যৌতুক প্ৰথা, বাল্য বি হয় বহুত বেছি আছিল আৰু আগৰ দিনত কি আছিল যদি গিৰিয়েকজন ঢুকায় তেতিয়াহ'লে হয় নিশ্চয় আগৰ দিনত কি আছিল ন গিৰিয়কজন যদি ঢুকাই তেতিয়াহ'লে সেই চি তাতে নাৰীজনকো দাইৰেক ডাইনী সজাই জাপি দিয়া হৈছিল তেতিয়াটো বহুত বিভিন্ন ধৰণৰ এম
ৰীতি নীতি আছিল আগৰ দিনত এতিয়া এইবিলাক নোহোৱা হৈছে
বহুত কমি গৈছে আগৰ দিনত এ নাৰীবোৰ বলি হৈ গৈছিল কিন্তু বৰ্তমান সময়ত বাৰু আমাৰ বহুত খিনি আগবাঢ়ি গ'লেও কিন্তু বৰ্তমান সময়তো এ বহুত পুৰুষ প্ৰধান সমাজ আছে
হয় হয়
সকলে পুৰুষসকলে নাৰীক এ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সুখিত দমিত সেইবোৰ কৰে শোষণ কৰে দমন কৰে কিন্তু হয় এ আপুনিও অলপ কৈ দিব চোন
হয় হয় নিশ্চয় অ আমি আগৰ দিনত যিহেতু অন্ধবিশ্ব বিশ্বাস নাৰী নিৰ্যাতন বিধি এইবিলাক আছিল অহ এতিয়া এইবিলাক নাৰী নাৰী সুৰক্ষা সুৰক্ষা প্ৰদান কৰা আমাৰ সকলোৰে দায়িত্ব বুলি মই ভাবো কাৰণ পুৰুষে পুৰুষে
নিশ্চয়
যিখিনি যিখিনি কৰি হোৱা নাই কাম নাৰী নাৰী এগৰাকীও কৰিব পাৰি
হয় নিশ্চয় হয় আৰু ধৰক এ নাৰী এ আমাৰ পৃথিৱীখন নাৰী থাকিলে আমাৰ পৃথিৱীখন বহুত বিশ্বাস বাঢ়ি যাব
হয় হয়
আৰু ধৰক এ মই ভাবো কি আজি এ ধৰক এ ছোৱালী মানুহ হস্পিতেলত মই ভাবো ডক্তৰ সকল ছোৱালী দিব লাগে বা এ অৱশ্যে এই স্কুলত দহজনে থাকক কিন্তু নাৰীৰ কিছুমান বেমাৰ থাকে তাৰ ফলত যাতে হস্পিতেলতো নাৰীৰ ডক্তৰ হৈ থাকে তাৰ ওপৰত মই ভাবো
হয় হয়
আৰু আপুনি জানে আৰু যিহেতু আমাৰ ভাৰতখন গণতান্ত্ৰিক সমাজ গতিকে ৰাজনৈতিক ক্ষেত্ৰতো যাতে নাৰীসকল আগবাঢ়ি যায় তেতিয়াহে নাৰীৰ ওপৰত গুৰুত্ব দিবলৈ আমাৰ দেশেই হওক চৰকাৰে হওক গুৰুত্ব প্ৰদান কৰিব পাৰিব আৰু আজিকালি বহুত বেছি এ আঁচনিও ওলাইছে চৰকাৰে এই ক্ষেত্ৰত নাৰী সকলক সুবিধা দিবৰ কাৰণে শিক্ষা নিশ্চয় অ তেনেকুৱাকে লাহে লাহে হে আগবাঢ়ি যাব তেনেস্থলত নাৰীসকলে বহুত বেছি সুবিধা পাব ভৱিষ্যতে বৰ্তমানো পাইছে নোপোৱা বুলিও ক'ব নোৱাৰি
যেনে পণ্ডিত জৱাহৰলাল নেহৰু দেৱে আহ এহাৰি বাক্য লিখি লিখি থৈ গৈছিল যে এগৰাকী শিক্ষিত মাতৃয়ে সন্তানৰ প্ৰথম শিক্ষা গুৰু
হয় হয় নিশ্চয় আপুনি বৰ দৰকাৰী কথা কলে এ হয় মাক সকলে আমাৰ এ এজন শিশুৰ শিক্ষাগুৰু হ'ব সৰু হব সকলো খিনি এজন মাতৃ হব আৰু উম এ মাকৰ কোলাতে যদি ল'ৰা ছোৱালী দুই এটা ভাল শিক্ষা পায় তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে ভৱিষ্যতে ভাল হ'ব পাৰিব।
হয় আৰু তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব নিজৰ ভৰিত নিজে থিয় দি কিবা এটা কাম কৰিব পাৰিব।
নিশ্চয় গতিকে নাৰীৰ মৰ্যদা নাৰীৰ বিকাশৰ ক্ষেত্ৰত সকলোৱে আগ এ সহায় কৰিব লাগিব আৰু প্ৰতিজন নাৰীয়ে আমাৰ হয়। ত' কাৰোবাৰ ভনী কাৰোবাৰ মা হয় কাৰোবাৰ আইতা হ'ব।
আমি সকলোকে শ্ৰদ্ধা সন্মান কৰা উচিত।
হয় নিশ্চয় আমি সকলোকে নিজৰ ভন্টি বা মা হিচাপত ভাবিব লাগে।
হয় হয়।
আৰু মই ভাবোঁ আমাৰ ভাৰতটো নাৰীক কিছুমানে বেয়া দৃষ্টিৰে চালে বা ধৰ্ষণৰ বলি হ'লে বহুত বেছি শাস্তি দিব লাগে। যাতে এইবোৰ বস্তু কমি যায়। উন্নত দেশবোৰত টো হয়, হয় হয় নিশ্চয়।
মৃত্যুদণ্ড দিয়া উচিত।
হয় হয় নিশ্চয় মৃত্যুদণ্ড দিব লাগে কাৰণ উন্নত দেশবোৰতটো বহুত বেছি শাস্তি দিয়া যায়।
হয় হয়।
নাৰীক কিছুমানে বেয়া ব্যৱহাৰ কৰিলে কিন্তু ভাৰতত বৰ্তমান অলপমান বহুত বেছি লেহেমীয়া হৈ থাকে।
হয় হয়।
সেইটোৰ ক্ষেত্ৰত অলপমান দিগদাৰ হয়।
হয়।
আৰু ধৰক এ আজিৰ কন্যা ভৱিষ্যতৰ মাতৃ।
হয়।
এ গতিকে আজিৰ কন্যাটোকে মাতৃ নহওঁতে বহুত বস্তু শিকাব লাগে। কাৰণ এজন মাক হোৱা ইমান সহজ কথা নহয়। মাক এজনে এখন ঘৰ কেনেকৈ চলাই আপুনিতো জানেই। বহুত বেছি ঘাত প্ৰতিঘাতৰ মাজেৰে যায় বা যাৰ লগত বিয়া হয় তেওঁলোকৰ বহুত
সেই ঘৰখন ভালদৰে চলাব পাৰে।
হয় নিশ্চয় আৰু যাৰ লগত বিয়া হ'ব সেই স্বামীটোতো কেনেকুৱা হয় এজনে কোনো নাথাকোতে কোনেও গম নাপায়।
হয় হয় নিশ্চয়।
তেওঁ বেয়া হ'লেতো গোটেই ঘৰখনে বৰবাদ তথাপিও কিন্তু নাৰীয়ে সহ্য কৰি তথাপিও ঘৰখন আগবঢ়াই নিয়ে।
হয়, নাৰীক আমি তেনে স্হলত আমি নাৰীক সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে।
হয় নিশ্চয় আহ আজি বাৰু নাৰীৰ ওপৰত আমি বহুতখিনি দৰকাৰী কথাই পাতিলো। বা আপুনি যিহেতু ছোৱালী আপোনাৰ পৰাই মই বহুতখিনি দৰকাৰী কথাই জানিব পাৰিলো।
হয় হয় আপ আপোনাৰ অ আপোনাৰ কথাখিনি শুনিও মোৰ খুবেই ভাল লাগিল আহ। যিহেতু আপুনি ক'লে নাৰীক সকলো ক্ষেত্ৰতে প্ৰাধান্য দিয়া। উচিত নিশ্চয় মই ভাবো যে- নাৰীক সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে প্ৰাধান্য দিয়া উচিত তেতিয়াহে এখন সমাজত মই ভাবোঁ পুৰুষ, মহিলা, সমানে। উ উন্নতিৰ জখলাত বগাব পাৰিব বুলি।
হয় নিশ্চয় আপুনি বৰ দৰকাৰী কথা কলে আহ ভৱিষ্যতো আমি এনেকুৱা গুৰুত্ব গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিম। বুলি আশা থাকিল। আজিও আমি বহুত খিনি নজনা কথাই বা গুৰুত্বপূৰ্ণ কথাৰ ওপৰতে আলোচনা কৰিলো।
হয়।
তাৰ বাবে ধন্যবাদ।
হয় হয় ধন্যবাদ ঠিক আছে।
হয়।